হেল্ল' আছো এনেই।
এ তোৰ থ' গ'লো তো এজন মানুহ নাহিলি কেলে?
এ' মোৰ মানে ধৰ গা-পা ধুই মেলি যাম বুলি ওলালো নহয় তাৰপৰা এলাহ লাগিলে। আৰু পঢ়িবলৈ আছিলে প্ৰচ্ন দুটামান কৰিব আছিলে, তা'ত লাগিলো আৰু টাইম- দেৰিয়ে হ'ল দোকান নগ'লো আৰু কাইলৈ পৰাই হে যাম।
অঁ', মানে হেৰি হ'ল মোৰ এই বাজনা এখন গা'লে অ' প্ৰসাদ অকণ দিলে মানুহজনে। খালো চাহ-তাহ দিলে।
আজি কিবা লিখালে নে বাজাজ-আচাজ নেকি?
নাই-নাই লিখোৱা নাই, গাব পৰা বহী এখন ধৰিবলৈ কৈছে আৰু ওচৰ যোন-যোন আছে চবকে মাতিবলৈ কৈছে।
উমঁ।
তাকে সেই মই কথা এটা লক্ষ্য কৰিলো দেই- মানে যেতিয়া আমি সেৱা কৰি আছিলো তেতিয়া মানে মানুহে- এজনে মানে নিজৰ ল'ৰাটোক মানে ফোনটো দি থৈ দিছে। ল'ৰাটো মানে ইটাৰনেটত মানে ইমানেই ব্যস্ত মানে সি মানে একোৱে গম নাপায়, আমি মানে কৰ্ণাটক গৈছোঁ ঘপকে- মানে যি টি বজাই দিছে। বাপেকেও একো কাৰণে ভিডিঅ'-চিডিঅ' লগাই দিছে বাপেকে- কোনো একো কোৱা নাই, আমি প্ৰাৰ্থনাটো কৰিব পৰা নাই নহয় কি-কি গান লগাই দিছে। এই ডাঙৰ ল'ৰা নহয়, সৰু ল'ৰা খুব বেছি তিনি-চাৰি বছৰমান হৈছে। মানে ইমান সৰুৰ পৰা মানে- ইমান সৰু পৰা মানে ইণ্টাৰনেট-ইন্টাৰনেট ব্যৱহাৰ কৰিলে দিয়াটো মানে ভাল কথা- কথা নহয়, হয় নে নহয় কওঁক। এতিয়া চা' বেলেগ জেগাত হ'লেও বেলেগ কথা- ত' নামঘৰীয়া এইটো সাংস্কৃতিকটো এটা অনুষ্ঠান হয় মানে নামঘৰ হয়। তা'ত যদি স'ৰু ল'ৰা-ছোৱালী বিলাকক ফোন দি ইণ্টাৰনেট দি- যদি এনেকে ব্যস্ত ৰাখে তেতিয়া কি হ'ব। আমি আমাক কিবা এটা শিকাছে সিহঁতকো- শিকাব লাগে, দেখাব লাগে, অলপ নামঘৰলে আহিছে নামঘৰত কি-কি কৰে নকৰে। আহি যদি নামঘৰত মোবাইলটো দি থয়, মানুহৰ ডিষ্টাৰ্ব হয় নহয়।
অঁ'
সেইটো মানে, বাপেও একো কোৱা নাই মানে। ময় চাই আছো বাপেকলে লক্ষ্য কৰিছো বাপেকে মানে একো নাই কোৱা মানে ফোনটো দি থৈ দিছে। যি হয় হবলৈ দিছে। সেইটো ভাল কৱা নাই আকৌ একচোৱেলি।
উম' আৰু শুন, আমিতো এইটো ইন্টাৰনেটৰ কথা পাতিয়ে থাকো নো এতিয়াতো আমি তত নিজে- চকু সন্মুখত দেখিলেইে ন, কেনেকুৱাএটা অৱস্থা হৈ গৈছে মানে আমাৰ আজি সমাজত হয় নে নহয়? চৰ মানে বেলেগ অন্য জেগাত- তাটো কিবা ফাংচন তাত বেলেগ কথা, কিন্তু চা নাম ঘৰলে কিবা এটা শিকিবলে গৈছে- অকমান সময় জাষ্ট দুঘণ্টা তিনি ঘণ্টা কিন্তু তাতো মানে ইণ্টাৰনেটত ইমানেই মানে- ধৰ, বাপেকেতো ধৰিকিনে ৰাখিব পাৰিলেহেঁতেন লৰাটোক কিনো কি ডাঙৰ কথা? কিন্তু, মোবাইলটো দি থৈছে দিছে মানে, আজিকালি তেনেকুৱা হৈছে মানৰ মানে সেই মইযে কৈছিলোঁ তোক মাক বাপেক- এ মানে মাকে ভাত খুৱাব সময়ত নিচুকণী গীত এটা নুগোৱাই মানে। তোৰ মোবাইল ফোন টো লগাই ধৰ তয় কিবা এটা চাব দি দিলেহে ভাল পায়। অথনি মই লগৰোক গৈছিলোঁ বুলি কৈছিলোঁ। আত টকা কথা এটা চি মই লক্ষ্য কৰিলোঁ।
অ'
শুনিছনে?
উম' উম' শুনি আছোঁ ক, শুনি আছোঁ ক।
হেল্লৌ'
শুনি আছোঁ, শুনি আছোঁ, শুনি শুনি আছোঁ মই।
হেল্লৌ'
হেল্লৌ' শুনিছনে? শুনিছনে? অ' মানে- আৰু চাবি না তাই তাই সেই লৰাটোৰ লগৰো আৰু কেইবাটাও আছে। শুনিছ? হেল্লৌ' হেল্লৌ' হেল্লৌ' শুনিছ নাই? এতিয়া শুনিছ নাই? হেল্লৌ' শুনিছ? এতিয়া মানে তই চাই- সেই ল'ৰাটোৰ লগৰ সেই ল'ৰাটোৰ লগৰ মানে এতিয়াও কেইবাটাও আছে কিন্তু সেহেঁতক মাক বাপেকে ফোন দিয়া নাই।
শুনিছ?
শুনিছো, কিন্তু ভইছটো ভালকে অহা নাই নহয়।
তোৰ আৱাজটো মই শুনি আছো নহয়। হেল্লৌ' শুনিছ নাই? হেল- এতিয়া শুনিছ নাই? হেল্লৌ' হেল্লৌ'।
হেল্লৌ' মোৰ ভইচটো তোৰ তাত গৈছে ন-
মই তোৰ তোৰ মা মই তোৰ মাত শুনি আছো মোৰ মাতটো শুনিছেনে? হেল্লৌ'
তোৰ মাততো মই নাই শুনা আকৌ, এতিয়া শুনিছো।
হেল্লৌ' শুনিছ, মানে ছাৰ তোৰ স সৰু লৰাটোক তো ফোন দি থৈছয়ে, কিন্তু- তাৰ লগৰটো আৰু বহুত আছে, আমাৰ- মোৰ কাষতে বহি আছে কেতামান সিহঁতকতো মাক বাপেকে ফোন দি থোৱা নাই ন।
বুজিছ?
অঁ'
সেহেঁতকতো মাক বাপেকে ফোন দি থোৱা নাই। গতিকে এটা লৰাক দি বাকীকেইটাক দি নচলে সিহঁতৰটো মন যায় ফোন যাবলৈ কিন্তু সিহঁতি সিহতৰ সিহঁতি ফোনত ধান দা দি থকা নাই সিহঁতি কি মানে কি বুজাইছে নামঘৰত কি দেখাই আছে এইটো সেইবিলাকহে উত্তৰ দি আছে
অ শুনি আছো তই এটা চাবি হা নিজে মই তোক কৈছিলো মই লগত এ আগলে গৈছো বুলি
অ
মানে লগৰটো ঘৰত গৈ তোৰ লগৰটো মানে যোনজনী সেই নৌ বৈক দেই মাক নহয় নৌ বৈক নবৌয়েকে মানে উম যোনটো ল'ৰা নোব ল'ৰাটোক মানে হেৰিটো ভাত মানে লাগি আছে ভাত খোৱা বোৱা নাই
অঁ
আমি এটা গুৱাই পেলাই ঘৰত ভাতকেইটা খুৱাব ন কি কথা আছে আগতে আমাৰ মাহঁতো কয় ম আমাকো তেনেকে ভাত খুৱাইছিলে
অ এনেকে খাইছিলে
কিন্তু এতিয়া ল'ৰাটোক মানে তোৰ মোবাইলটোত এটা গান লগাই দিছে গান শুনি শুনি মানে মাক হেতু ভাতটো খুৱাই আছে তেতিয়াহে লৰা
উম উম গম পাইছো পম অ গম পাইছো হয় বাৰু
তাকে
ভাত চাত খালি নহয়
ভাত ছাত খাই মেলি ধৰক এয়া শুব গৈছো
অ দহ উ উম ইচ তাকে ওচৰত মানে জান নাই হেল ভালে মানে ওচৰত মানে বহুত কুহাল হৈ আছে ম ওচ ওচৰত মানে বহুত গোহাল হৈ যাই মানে মাতটো শুনা নাই মই কৈছিলো
মই ভাত পানী খাই আৰু শুব লৈছো
তই গাড়ীত গৈ আছ নেকি বাৰু তই গাড়ীত গৈ আছ নেকি অ সেইখণি আভাৰ ঘামে আবাচ আহি আছে আকৌ চাবি হা তোৰ এতিয়া যোনটো বিভিন্ন ধৰণৰ ইলেক্ট্ৰিকেল বস্তু ওলাইছে যেনেকে এইটো টমটম হওঁক স্কুটি হওঁক গাড়ীও বিভিন্ন ধৰণৰটো ওলাব শুনিছ নাই হেল্ল' হেল্ল' হেল্ল' শুনিছ হেল্ল' হেল্ল' হ'ব দে হ'ব দে বাই